হেল্ল',
অ, পাইছো।
আহ, কি কৰি আছ?
বহি আছো।
ভাত বনালি নে?
ভাত বনাম এতিয়া।
ভাত কিহে বনালি কিহে বনাবি এতিয়া?
ভাত বনাম বডি ভাজিম, তাৰ পা এতিয়া চেংমা আছে চেংমা ভাজিম। তা পা দালি বনাম।
অ',
বনাম বুলি ভাবি
তাকে তোক এই কথা এটা সুধিবলৈ আছিলে?
কি কথা?
এই তহঁত যে গুৱাহাটীলৈ যে ফুৰিবলৈ যে গৈছিলি,
আহ,
সেই ফুৰিবলৈ গৈ পেলাই তহতে কেনেকে কি চালি কি খালি সেইবোৰ তাকে কব পাৰিবি নেকি? আমিও মানে যাম বুলি ভাবি আছো।
অ' আমি গৈ আছিলো।
অ' তাকে তহতে গৈ পেলাই প্ৰথমে ক'ত কি চালি?
চিৰিয়া খানা চালো।
আহ,
কলাক্ষেত্ৰ চালো, এইবোৰ চাই মেলি আৰু। কিবা কিবি ঢেৰ চালো আও চাই আগদিনা গৈছো টো পিছদিনা আহিছো আহোতে এইবোৰ ঢেৰ কিবা কিবি চাইছো
ধেই কিবাকিবি চাছো মানে কি কি কি চাই চুং টোৱেলা কথাটো
চিয়াখানা চাইছো কলাক্ষেত্ৰ চাইছো
আও
আৰু এইবোৰ বাক চাগ বোৰ চাইচো
এই চিয়াখানাত কি কি দেখিলি
চিয়াখানাত চবেই দেখিলো জীৰাফ হাতী জলশস্তি বাঘ হৰিণা বান্দ অহ আ আ‌ সেৰি এইবোৰ উ পাহৰিলোৱে নহয় মূৰা এ তেনেকে অনান্য ধেৰ আৰু জৈৱ জন্তু আছে
কাৰ তে কলাক্ষেত্ৰ কলাক্ষেত্ৰত কি চালিগে
দি ৰাখো নাহি কলাক্ষেত্ৰ সেই সেইবোৰ এনেকে পাক আছে তাপা
নেকি
বাঘ আছে পাকত তাপ বা এনেকে পানী কিবা এনেকে চকৰি লেখিয়া দিয়া এটা বাহিৰত তেনেকুৱা ধুনীয়াকে সজাই থৈছে
অ
ত পৰা আকৌ এইবোৰ তাত এইবোৰ তাঁত বোৱা কিবা পিঠা চিঠা বোৱা তেনেকে চব ধুনীয়া ধুনীয়াকে সজাই থৈছে
অ অ
ধেই আও আগ গৰ দিনৰ বস্তুবোৰ থৈছে বি ব পাট মুগাৰ পা ধুই অনান্য ঢেৰ আগৰ দিনৰ যিমান সঁজুলি আছে ৰজাৰ দিনৰ সেইবোৰ ধুনীয়াকে সজাই সজাই গ্লাচ দি থৈছে আকৌ বাই বাদ্য যন্ত অ এনেকে বহুত বস্তু আছে তাত
অ আমিও সিদিনা মাজুলীলে গৈছিলো তাকে মাজুলীলৈ টো আমি নৈ পাৰ হৈ যোৱা নাছিলো আমি দলঙদি গৈছিলো
অ হয়
তাৰপাছত মাজুলীলৈ গৈ পেলাই প্ৰথমতেতো অ সত্ৰত সোমালোঁ এখন সত্ৰত সোমালোঁ সোমাই পেলাই তাতে ভাত খালোঁ
আহ
ভাত খাই পেলাই আমি বেলেগ এখন সত্ৰলৈ গ'লোঁ বেলেগ আজি মানে সত্ৰবুকত ও আগত যিবোৰ সামগ্ৰী আছিল সেই সামগ্ৰীবোৰ অ সাচি থোৱা আছে এই সাচি থোৱা সামগ্ৰীবোৰ চালোঁ তহঁতি মাজুলীলৈ গৈছ নাই
আমি মাজুলীলৈ দুবাকে গৈছো এবাৰ ঢকুৱাখানা হৈ গৈছো আৰু এবাম উম নদী দি এনেকে ঘাটৰ দি পাৰ হৈ গৈছো আমিও তেনেকে ধেৰ চালো আৰু কমলা বয়া সত্ৰত সোমালোঁ গোটেইখন চালো তাতো বহা বিলাকো সোমাল হেল্ল'
আহ
তাৰপা আকৌ আউনীআতিলে গলো
তাৰপৰা সেই তহঁতে সেই পালনামৰ সময়ত গৈ
আমি পালনাম চাইছো দুবাৰকে আমি পালনামত গৈছোঁ
অ পালনামত ত কেনেকে কি হয়নো পালনাম
পালনামা কি আৱ সময় পালনামা সময়ে সময়ে নাম গাই থাকে আৰু তাৰাপা এনেই দোকান বজাৰ সোপা আও আছে মানুহৰ ভিৰ বেছি স
আচ্ছা
উম বি
এই দোকান তাত যিবোৰ দোকান বজাৰ ধৰ আহ ৰাখে সেই দোকান বজাৰ বোৰকত কেনেকুৱা কি সামগ্ৰী বেচে মানে
চব পায় বাঁহৰ সঁজুলিৰ পৰা ধৰি ধপ গহনা গান্ধি কাপোৰ কানি চব পায় ফুলদানি চুল দানি চব আৰুওঁ
তহঁতে কিবা কিনিলি নাই
আমি কিনিছো বেগ বেগ কিনিলো মৰা পাখি কিনিছে
আহ
কিনিছে আৰু তেনেকে কাপোৰ কিনিছে
অ অ অ এতিয়া আমি যদি ধৰ বিচাৰো মাজুলীখন গোটেই একেদিনা চাবলে তেতিয়া একেদিন আমি ঘূৰি আহিব পাৰিম নে নোৱাৰিম
পাৰি পাৰি পাৰি বহাতে ঠাইত এ ভাতৰ নিমন্ত্ৰণটো কৰিব লাগে ভাত বনাবলৈ কব লাগে
মানে বস্তু পাতি যদি আমি দি দিওঁ তেতিয়া স তত ভাত বনাই দিব হয় নাই
বনাই দিব সিধা এটা দি দিলেই বনাই দিব
অ সিধা মানে আমি যিখিনি বস্তু খামাক সেইখিনি বস্তু
সেইখিনি বস্তু দিয়াতোৱে সিধা অ ধুনীয়া এতিয়া দি দিলে সিহঁতে চাহ দিব মিঠৈ বনাই থয় সিহঁতে চাহ প্ৰথম চাহে মিঠৈ দেখুৱাব তাৰ পৰাা একদম সৰা দিব লগা বা থাকিলে নামঘৰত খোৱাই দিয়ে আহি আকৌ ভাতটো খাই দিলেই হৈ গ'ল আও বাৰটা চাৰে বাৰটাৰ ভিতৰত
অ এতিয়া বনাই খাদ্য বনাই দিয়াৰ বাবদ সিহঁতক পইচা পাতি
উম নালাগে নালাগে নালাগে নালাগে আমি আহোতে যেনিবা হেৰি গোসাই সেৱা এটা পইচা এটা দি পেলাই তাকে সেৱা এটা কৰি আহোঁ এনে দিব নালাগে উম
তাকেহে তাপা ম মাজুলীলে আৰু বেলেগ কবালৈ গৈছিলি নেকি
আমি গৈছো বাসুদেউ গৈছো এনেকে ৰা মন্দিৰ এনেকে সোমাই সোমাই আহি আছো।
আহ', - আহ',
উম', খোৱা চোৱাই নাই দিয়া এনেই বন্তি চন্তি দিছো হন তেনেকে উম ', হনুমান মন্দিৰ সোমাইছো, পদুমণি সোমাইছো, এইবোৰ এনেকে সোমাই -সোমাই আহি আছো আৰু
আহ ', এই প বাসুদেৱ থানত তহঁতে কি দেখিলি তাত?
বাসুদেৱ থানত চাবলগীয়া একো নাই সত্ৰ নামঘৰ আৰু বহাবোৰ আকৌ হেই এইোৰ আলহী অতিথি থৰাকা সেইবোৰ ঘৰবোৰ আৰু সেইবোৰ বান্দৰ ধেৰ।
বান্দৰ ধেৰ।
উম',
তাকে -তাকে সেই তোক মই আৰু এটা কথা সুধিবলৈ আছিলে?
অ',
তই সেই', মেচিনত কাপোৰ চিলাৱ বোলে?
চিলাও
তাকে বোলো কেনেকে কি ছিলাও?
ব্লাউজ চিলাও কাটি থৈছো ব্লাউজ চিলাম তাত পা ', এমে ', মেখেলা চিলাওঁ পুটি খুৱাই মানে সেনো মেখেলা তল অম ', কাপোৰ চাল কাপোৰ দি তেনেকৈ চিলাওঁ আকৌ দহি বাতো চাদৰ আকৌ দহি চাদৰ পতি শতি খুৱাই বচি লাও গোটেইখিনি কাম কৰোঁ।
আচ্ছা', এয়া ব্লাউজ এটা আহ ', একেবাৰে কাপোৰৰ অৱস্থাৰ পৰা একেবাৰে পিন্ধিব পৰা লাগে ক নে কি- কি আমি কেনেকে কি আৰম্ভ কৰিব লাগিব বাৰু?
ব্লাউজ কাটি আকৌ ত', বা ব্লাউজৰ তল কাপোৰ দিব লাগিব তল কাপোৰ হতে কাটি ধুনীয়াকে কাটি লব লাগিব কাটি লৈ পেলাই তাৰ পৰাা চিলাবলৈ আৰম্ভ কৰিব লাগে এদিনত এটা হ'ব আৰু এটা দুটা ব্লাউজ চিলাব চিলাও বুলি ক'লে দুটাও পাৰি প চিলাম
মানে আমি প্ৰথমতে দু দোকানৰ পৰা কাপোৰতটো কিনি আনি পেলাই আৰু ব্লাউজ বনাবলে সৰু -সৰুকে টুকুুৱৰা কাটি লব লাগিব?
চাইজ আছে চাইজতেহে কাটিব পৰা হ'ব
কিছুমান ব্লাউজ ডাঙৰ হয় কিছুমান ব্লাউজ সৰু হয়।
উম', ছয়ত্ৰিশ ব্লাউজ আছে বয়ত্ৰিশ চৌতিশ তেনেকুৱা কথা।
অ', তেতিয়া আমি সেইবোৰ তেতিয়া নিজৰ জোখমতে যেনেকে লাগে আমি কাটি ল'ব লাগিব। কাটি লোৱা পিছত কি কৰিব লাগিব? লাগিব
অ ', কাটি লোৱাৰ পিছত ধুনীয়াকে চিলাই মেলি চিলাব লাগিব চিলাই মেলি হোৱাৰ পিছত ধুনীয়াকে ষ্টি চিষ্টি কৰি ব্লাউজটো ফিটিং হৈছেনে নাই চাব লাগিব। উম ফিটিং হ'লে হৈয়ে গ'ল
ঠিকেই আছে
খেলি মেলি হলে যেনিবা আকৌ খ খুলিব লাগিব
আকৌ খুলিব লাগিব
উম খেলি মেলি হোৱা দেখিলে খুলিব লাগিব
হয় হয় ব্লাউজো উপৰিও তই কিছিলাঅ
ব্লাউজৰ উপৰিও এইবোৰ মেখেলা চাদৰ এনেকুৱা চব চিলাওঁ পেণ্ট চেণ্ট চাৰ্ট এইবোৰ
অঁ অঁ তই সেইখিনি আগতে ক'ব পাৰ শিক শিকিছিলি নে নিজেই ঘৰুৱাভাৱে শিকি নিজে বুজি পেলাই কামখিনি কৰ
মই দেখিহে শিকা বেলেগত শিকা নাই দেখিহে শিকা বেলেগত শিকা নাই
কিন্তু এতিয়া যদি কোনোবা যদি যদি বিচাৰে ধৰক শিকিবলৈ তই তেতিয়া শিকাব পাৰিবি নে নাই
পাৰিম শিকাব পাৰিম আৰু মই পৰাটো পাৰিম শিকাব তেনেকুৱা কথা
ঠিকে আছে তেতিয়া তই এইখিনি বস্তু কেতিয়াবা এনেকে চিলাই মেলি পেলাই বজাৰত বিক্ৰী গৈছে নে বা কোনোবাই বিচাৰি আহিছে নে তোক চিলাবলৈ দিছে তেনে কোনো বাই
চিলাবলে দিছে বিকিবলৈ মই নাই যোৱা
উ
উম চিলাবলে দিছে কিন্তু বিক্ৰীবলে নাই যোৱা
আচ্ছা আ মানে এতিয়া কোনোবা যদি ব্যয়ৱসায় ভিত্তিতৰেটো কৰিব বিচাৰ
কৰিব পাৰে কৰিব পাৰে চিলাবলে দিয়ে ঘৰত এ তাৰপা নিবহি মই নিজে যাব নালাগে
আত্ছা ঠিক আছে তেতিয়া দে হ'ব আজিলে আমি আকৌ বেলেগ এদিনা কথা পাতিম
হব